অ
হেল্ল'
উম কোৱা
হেল্ল' শুনিছা এতিয়া
হেল্ল' শুনিছোঁ কোৱা
অ শুনি আছো মই কি কৰি আছিলা
এ এনেই বাগৰি আছিলোঁ বিচনাতে তুমি
অ আ প চান
ভাত পানী খালোঁ তুমি তুমি কি কৰিছা
আহ মইও এনে আছিলো এই বহু দিন হ'ল তোমাৰ খবৰ খাতি পোৱা নাই তাকে বোলো ফোন এটা কৰো
ভাত পানী খালা নাই।
খালো খালো কিহৰ লগত খালা তুমি আজি
ভাত আজি চব্জি আৰু অমলেট আছিলে তেনেকেই খাই দিলোঁ আৰু তুমি কিহৰ খতি খালাপিছে
মই পনীৰ আলু ভাজি আৰু ভাত আচাৰ
তুমি ভাল পোৱা বস্তু ন
উম হয় পনিৰ মই খুব ভাল পাওঁ খাই মাৰ হাতৰ পনিৰ তটো মই বৰ ভাল লাগে
আচ্ছা কেনেকৈ বনাইনোঁ
মায়ে মানে এই উ পিয়াজ বিলাই হ মই ৰ'বা মই এ মানে সঠিককে মই ভুলো হ'ব পাৰে হয়তো কওঁতে মায়ে মানে এই আহ পিাজ বিলাহী এইবিলাক চব ফ্ৰাই কৰি লয় হা আহ আলু অ ন আলুটো পিচ পিচকেই দিয়ে তাৰ পিছত সেই ফ্ৰাই কৰি লৈ মেলি পেলাই এই পিঁয়াজ বিলাহী লগত কাজু তেনেকে মানে আহ মিক্সিত হেৰি কৰি লয় পিছিলয় অলপ মানে ঠাণ্ডা হোৱাৰ পিছত তাৰপিছত তাৰপিছত এই আলুও ফ্ৰাই কৰে, তাৰপিছত পনীৰো ফ্ৰাই কৰি লয়, তাৰপিছত অ তাৰপিছত সেই তেনেকে পানী অকমান পানী দি পেলাই উম, অ গাজৰো ছিলো হয় দেই, গাজৰটো মই ক'বই পাহৰিছো, মানে প্ৰথমতে মানে অ' তোমাৰ কুকুৰ আছে নেকি ঘৰত?
অঁ কুকুৰ এটা আছে অ' মোৰ, এই বাহিৰত কোনোবাই কিবা কৰি আছে চাগে সেইটো কাৰণে যাব
অঁ অ' অঁ মই কি কৈ আছিলো?
এই তুমি কেনেকে বনাই কৈ আছিলা।
উম, তাৰপিছত গাজৰো তেনেকে মানে পিচি লয় আৰু প্ৰথমতে মানে সেইখিনি বস্তু খিনি আহ সিজাই লয় আৰু সিজাই কৰি ফ্ৰাই কৰি লৈ পেলাই তাৰ পিছত অলপ অলপ ঠাণ্ডা হ'ব দি পেলাই মিক্সিত পিচি লয়। তাৰ পিছত সেইখিনি অকমান পানী ঢালি পেলাই এনেকে কেৰাহিত দি পেলাই তাৰপিছত সিজিব বইল হব দি পেলাই তাৰপিছত তাতে পনীৰ দি দিয়ে, আলু দি দিয়ে, তেনেকে তেনে হৈ যায় আৰু নিমখ হালধি কচুৰি মেঠি অ কচুৰি মেঠিটো মেইন দেই কচুৰি মিঠিটো দিলে বৰ ভাল লাগে সোৱাদটো, কচুৰি মেঠি দি দিয়ে তাৰপিছত এটো তেনেকেই, কিন্তু খাই মানে বেলেগ এটাই সোৱাদ লাগে জানা কিন্তু মায়ে বনালে যিটো সোৱাদ হয়, ঠিক সেনেদৰে মই বনালে সেইটো সোৱাদ নাপাওঁ মা বনোৱাটো মানে বেলেগ এটাই সোৱাদ পাওঁ, মযও মানে মাৰ নিচিনাকেই বনাব চেষ্টা কৰিছিলো এদিন, কিন্তু একেই নহ'ল নাজানো কিয়।
আচ্ছা, এই এইটো কি জানা, চবৰে হাতখন লৈ পাকপানীবিলাক বেলেগ বেলেগ হয় ন।
অঁ।
মানে লৰোৱা টাইমিং সেইবিলাকো চবৰে বেলেগ বেলেগ থাকে। পাছে মায়ে আকৌ বহুত মানে সৰলকৈ বনায় বস্তুটো, পেটৰ ক্ষতি নহয় আৰু তেনেকুৱাকৈ খালে।
অঁ নহয় আৰু অঁ জলকীয়াটো মানে হে অঁ জলকীয়াও দিয়ে, কিন্তু জলকীয়া জলকীয়া তো মানে সেই বস্তু খিনি তেতিয়া বইল হৈ থাকে তেতিয়া জলকীয়া এফাল কাটি পেলাই দিয়ে মানে এনেকে ভাঙি নিদিয়ে আৰু জলকীয়াটো মানে যাক লাগে পিছত মানে সেইখিনি ভাঙি লৈ পেলাই খালেই হ'ল আৰু। কাৰোবাক জ্বলা লাগিলে, সেই তেনেকেই দি এয়া জলকীয়াটো যে অকল মইহে খাও মাহঁতে কোনেও মুখহে লাগে সেইটো কাৰণে মোৰ কাৰণেই দিয়া নিচিনা হয় আৰু ভাল
তুমি খুব জলা খোৱা নেকি?
এ নহয় খোব নাখাওঁ কিন্তু এই এইবিলাক তৰকাৰী বনালে এনেকে আহ গ্ৰেভি-গ্ৰেভি যিবিলাক গ্ৰেভিবনাই সেই তেতিয়া অকমান লাগে আৰু কিন্তু দাইলত মই জলকীয়া দিলে ভাল নাপাওঁ আৰু শুকান জলকীয়া দিলেও ভাল নাপাওঁ। তুমি খোৱা নাই?
কিন্তু ইমানো নাখাওঁ, পেটৰ ক্ষতি কৰে মোৰ অকণমান দিগদাৰ কৰে বেছি জ্বলা খালে।
অঁ।
জ্বলা, মছলা খালে অলপমান মানে, দিগদাৰ কৰে কাৰণে মই নাখাওঁ আৰু।
উম উম।
আমাৰ আকৌ, এইবাৰ জলকীয়া দুজোপ পা ৰুইছিলোঁ, ইমান ধুনীয়াকৈ জলকীয়া লাগিছে।
উম
আকৌ, ক'ত ৰুইছোঁ জানা?
ক'ত?
আমাৰ ঘৰৰ দ্বিতীয় মহলাত ৰুইছোঁ।
অঁ এ মানে কিহত, কাৰ্টুন দিছিলা নেকি?
অঁ মাছৰ মাছ যে আনে যে, কাৰ্টুনটো যে। সেই কাৰ্টুনতে ধুনীয়া কে মাটি, গোবৰ, সাৰ তাৰপিছত তোমাৰ এই পাঁচলিৰ পৰা সাৰ বনে ন? পাচলিৰ বাকলিবিলাক গাঁতত পুতি-থুতি থৈ দিও। তেনেকে যিটো সাৰ ওলায় সেইখিনি সেইবিলাক দি পেলাই তাতে ৰুইছিলোঁ আৰু ওপৰতে। এই ইমান ধুনীয়াকৈ জলকীয়া লাগিছে নহয় আমাৰ জলকীয়া কিনিবই লগা নহয়।
অ', কিন্তু তোমালো কৰটো ইমান জ্বল জ্ব জ্বলা খোৱা নহয় ছাগে।
অ', জ্বলা খোৱা নহয় ইমান, হ'লেও গ-গছ সেইটো কাৰণে ধুনীয়াকৈ এজোপা গছেই মানে আমাৰ হৈ যায় আৰু, চলি যায়।
অ', উম। আচাৰ, আচাৰ বনালে দিয়ে ছাগে জলকীয়া ন'?
অ', দিয়ে দিয়ে।
অ', তুমি কি কৈ আছিলা?
ওপৰতে আকৌ সেই নেমুৰ গছ এজোপাও ৰুইছোঁ অহা বছৰ ছাগে নেমু কেইটামানো খাবলৈ পাম। ঘৰৰে
অ', অ'।
স্বাস্থ্যকৰ হোৱাৰ, সাৰ নাইকিয়া, সাৰ মানে কি আৰু যিবিলাক ক্ষতিকাৰক সাৰ সেইবিলাক নাই, আমাৰ গোবৰ সাৰ হওঁক বা ফ-ফলৰ বাকলি, সব্জি বাকলি এইবিলাকৰ পৰা ওলোৱা যি টো মানে হেৰি, সেই অকল সেইখিনিহে দিওঁ মানে।
অ'। উম, নেমু মানে তুমি কোনটো? গোল নেমু, কাজি নেমু নে কোনটো বিধ?
কাজি নেমু কাজি নেমু আমাৰ অসমৰ কাৰ অসমৰ বিখ্যাত কি কাজি নেমু। সেইটোতো মানে জি আই টেগো পাইছে ন' কাজি নেমুয়ে। আমি আৰু বেলেগ নেমুৰ পিছত কিয় দৌৰিম, আমাৰ অসমত ইমান ধুনীয়া নেমু এটা আছে গোটেই ভাৰতত ভাৰতবৰ্ষ বাদ দিয়া তুমি সেই নেমুটো কোনো জেগাত নাথাকে গম পোৱা নে?
অ'।
আমাৰ অসমতে যিটো বস্তু চবতচে বেছি উৎপন্ন হয় সেইটো নেমুয়ে ৰুম ন'। তুমি বাহিৰত য'তেই নোযোৱা সেই গোল গোল নেমুটো পাবা ভালকৈ ৰস চসো নাই কিন্তু আমাৰ নেমুটোতো সোৱাদেই বেলেগ ন'।
উম। কাজি নেমু যে সোৱাদটো সঁচাকে দেই মানিব লাগিব। বহুত ভাল লাগে। অ', জানানে মই যে এইবাৰ যে ফুৰিব গৈছিলো যে আন্দামান গৈছিলো। তাত মানে আহ বেলেগ বেলেগ আহ দ্বীপ বিলাক আছে যে তাৰে দু টা দ্বীপত মানে আন্দামান খনতো এইটো এনেও দ্বীপেই হয় অ তাৰে অ তিনিটা দ্বীপত আছিলো হা আমি মানে দুদিন তিনদিন এনেকে থাকাকে এসপ্তাহৰ কাৰণে গৈছিলো তাত যেতিয়া গৈছিলো তাৰ গোটেই কেইটা দ্বীপৰে মানে নেমু কেইটাৰ সোৱাদ বেলেগ বেলেগ পাইছিলো হা তাৰ একেবাৰে লাষ্টত আমি নীল দ্বীপ বুলি এখনত গৈছিলো নামটো নীল সেই তাত আকৌ যিটো নেমু পাইছিলো সেইটো সোৱাদটো আমাৰ অসমৰ মানে গোল নেমুটো নিচিনা অকমান মানে সেই গোন্ধটোও আছে আৰু ৰসটোও আছে কিন্তু বাকী কেইটা দ্বীপত এ হেভলোক বুলি দ্বীপ এটা আছিলে আৰু প'ৰ্ট ব্লেয়াৰ বুলি তাত আ কৌ সেই সোৱাদটো পোৱা নাছিলো নেমুটো কি ন্তু নীলত আকৌ সেই সোৱাদ টো পাইছিলো আৰু নীলৰ জেগা খিনিও অকমান মানে মানে আমাৰ অসমৰ নিচিনা লাগিছিলে মানে অকনমান সেই এহ গাঁৱৰ পৰিৱেশ নিচিনা অকমান আহিছিলে মানে
উম উম উম এ তেনেকুৱা কোনো নহয় মানে আমাৰ ইয়াতে জি আই টেগ পাইছে বুলি এনেকুৱা নহয় যে অকল আমাৰ ইয়াতে বস্তুটো উৎপন্ন হ'ব বেলেগ জেগাতো হ'ব পাৰে কিন্তু মানে বেলেগ জেগাত তাৰ মানে প্ৰাধান্যটো কম থাকিব খুব কমকে উৎপন্ন হ'ব বা ইমান কম হ'ব
হয়
আচ্ছা আচ্চা ভুল নেমুটোৱে মানে জুতিটো আমাৰ নেমুটোৰ নিচিনা পাইছ
অ অ অ মানে আমাৰ মানে আমাৰ আমাৰ ইয়াত ৰোৱা গুল নম নিচিনা যদি পাইছিলো
আচ্ছা আচ্ছা বুজিছোঁ বুজিছোঁ মই আকৌ ভাবিছোঁ বোলো তাতে আমাৰ কাজি নেমুটোৰ নিচিনা পাইছা নেকি
এ নাই তাত কাজ নামু নহয় চাগে তাত বাহিৰত ক'তো কাজি নামু হোৱা দেখাই নাই
ময়ো নাই দেখা বাৰু নাই তুমি কওঁতে মই বোলো ভাবিলোঁ কিজানিবা হ'বও পাৰে কাৰণ কেতিয়াবা এনেকুৱাও হ'ব পাৰে ন বোলে ইয়াৰ পৰা পুলি গৈছে বা কিবা গৈছে কিবা নি পেলাই কোনোবাই ৰুইছে তেনেকুৱাও হ'ব পাৰে সেইটো কাৰণে হয় চাগে
অ নাই তেনেকুৱা হোৱা নাই চাগে এনে অসমৰ মানুহ লগ পাইছিলো
উম হুম হুম নাই নাই মই কথা কথাতো শুনাত ভুল কৰিলোঁ
আহ তাকেই
হয় ঠিকে আছে বাৰু দিয়া কেতিয়াবা একেলগে বহি ধুনীয়াকৈ কাজি নেমু আৰু ভাতৰ জুতি ল'ম লগতে তাতে অলপ মাংস লৈ পেলাই
ঠিক আছে হব দিয়া শুভৰাত্ৰি